হেল্লৌ'
অঁহ কি কৰি আছা?
এনে বহি আছো আৰু তুমি কি কৰি আছ?
মই এনে তোমাৰ ভাবি আছো ৰবা অলপ এই দুৰ্গা পূজা আহি আছে ন। সেইটো কাৰণে বজাৰ কৰিম বুলি ভাবিছো, কি বজাৰ কৰো তাকে অলপ চাওঁ আৰু কাপোৰ কি কি আছে কি? কি নাই নাই চাই আছো অলপ তাকে। এবাৰ মানে অলপ ভালকে বজাব কৰিব লাগিব দূৰ্গা পূজাত।
অঁ হয়টো কৰিবই লাগিব কাৰণ দুৰ্গা পূজা মেইন ন আমাৰ এয়াতে। দুৰ্গা পূজা কৰিবই লাগিব। দ পূজাত কিমান দিন আছে সীষ্টি, ষাঠি, সত্তৰ দিন আছে নেকি।
ফাইনেলি অক্টোবৰত হ'ব নেকি অক্টোবৰ না আ অক্টোবৰ হ'ব নেকি অক্টোবৰ, আগষ্টত সিমান ত হব মই শুনা মতে কিন্তু দেত টো নাজানোঁ।
অ তেনেকুৱাই হ'ব চাগে। দুৰ্গা পূজাত কিন্তু মই বৰ শ্বপিং কৰোঁ দেই, তুমি কৰা নেকি?
মই এইবাৰ তোমাৰ এই আগৰবাৰ মই কিনিছিলো তোমাৰ জোতা এযোৰ কিনিছিলো, চাৰ্ট আৰু এটা পেণ্ট।
এ ঘূৰিবৰ কাৰণে। এ দুৰ্গা বজাত ঘূৰি, খোৱা বোৱা হোৱা নাই ৰ'বা।
আৰু কি ক কি কৰিছিলা কি কৈ আছিলা তুমি বাৰু কোৱাচোন।
মই কৈছিলোঁ এই বজাৰ হৈ যায় বজাৰ বাৰ বস্তুৰ দামো কমি যায় তেতিয়া দুৰ্গা পূজা অহাৰ আগত। মানে আহ বাঢ়ি যায় চৰি দুৰ্গা পূজা অহাৰ আগতে বাঢ়ি যায়। এতিয়া কেনে ভাবিছিলোঁ সোনকালে বজাৰটো কৰি লওঁ। এওঁ বঢ়াৰ আগতে এনে ভাবি আছিলো। আজি তোমাৰ দুৰ্গা পূজাৰ পৰিকল্পনা কি।
মোৰ দুৰ্গা পূজাৰ পৰিকল্পনাই এ মই মানে পাঁচ ছয়দিন মান আছেতো দুৰ্গা পূজাত এ দুৰ্গা পূজা যিটো পাঁচ ছয়দিন মান থাকে তাৰ আগৰ পৰাই মানে মই ধৰা দুৰ্গা পূজা আৰম্ভ হোৱাৰ এক দুদিন মান আগতে মই মানে চ কিনা কাটি কৰিবলৈ যাওঁ আৰু মা দেউতাহঁতৰ লগত তেখেতক কিনি দিয়ে মই কিনি যাওঁ তেনেকুৱাকে অ বজাৰত যোৱা মানে মই বেছিকৈ অনলাইনত নিকিনো আৰু তুমি অনলাইনত কিনা নেকি
যদি কমতে আৰু ভাল পাও তে কিনি লওঁ নহলে মই নিকিনো বজাৰতে যাই কিনে মানে এতিয়া বস্তুতটো হাতেদি চোৱা যায় ন তেতিয়া মানে গম পোৱা যে কোৱা তোমাৰ বস্তুটোৰ ধৰণটো কেনেকুৱা ভাল না বেয়া। সেইটোৱে সেইকাৰণে মই অলপ ভাল পাওঁ আৰু ধুনীয়াকে চাব পাৰি এতিয়া তুমি ভাল লাগিব না বেয়া লাগিব নিজৰ ওপৰত কিন্তু তুমি অনলাইন কৰিব নোৱাৰা নহয়।
সেইটোৱেতো মই এইখণে অনলাইন নকৰো এইবোৰ বস্তু। তু ৰা দুৰ্গা পূজা পা দুৰ্গা পূজাতো পাঁচ ছয় দিন হয় ন। দুৰ্গা পূজা পাঁচ ছয় দিন হয় তোমাৰ তেনেকুৱাকে বিশেষ কিবা পৰিকল্পনা থাকে নেকি সেইটো সময়ত পাঁচ ছয় দিন কেনেকুৱাকে কি কৰিম বুলি।
মোৰ চা প্ৰথমে আহে প্ৰথম দুৰ্গা পূজা অহাৰ আগত মই চাই লওঁ কোনটো মণ্ডপত কিমান কি বনাইছে, কোনটো মণ্ডপত কি বনাই আছে। আ কোনটো মণ্ডপত কিমান ধুনীয়া বস্তু বনাব সেইটো মানে থাকে ন নিজত দা দি দিয়া আগতে যে এনেকে যে এইটো জেগাত এইটো বনাব এইটো জেগাত এনে বনাব তে মই হিচাপে প্লেন বনালো যে ইমান ইমান তাৰিখে এইকেইটা জেগাত একেলগে ঘূৰিম ইমান তাৰিখে ইমান এটা জেগাত ঘূৰিম আৰু ইমান তাৰিখে এটা ঘূৰিম সেই হিচাপে তোমাৰ পৰিকল্পনা বনাই কেনে সেই হিচাপে মই তোমাৰ লগকেইটাক কৈ দিওঁ, আমি কেইটাত এইকেইদিন যাম এটা ইয়াতে যাম। এই হিচাপে আমি যাওঁ।
অ তুমিতো গুৱাহাটীত থাকা চাগে ন।
অঁ, গুৱাহাটীত যাওঁ। গুৱাহাটীত তোমাৰ যেতিয়া দুৰ্গা পূজা হয় মানে কি বাপৰে তোমাৰ গোটেই গুৱাহাটী সজাই তোলা হয়। চব পিনে তোমাৰ লাইটৰ সেয়া বৰ্ড লগাই দিয়ে। একদম তাতে লাইটৰ ধুনীয়া ধুনীয়া লাইটৰ বেলেগ বেলেগ ধৰণৰ আকৃতি আহে। জাগাত জাগাই নাই একদম মানুহে মানুহ তোমাৰ উফ, কি বঢ়িয়া লাগে।
চাই কিনে বৰ বঢ়িয়া লাগে। আমাৰ ইয়াতে ইমান বেছি ইয়াতে নহয় মই ৰঙিয়াত থাকোটো। এ কম বেছিকৈ পাঁচ, ছয়টা মান হয় আৰু। সেইবোৰো বহুত ধুনীয়াকে পাঁচ, ছয়টা হ'লে নহ'ব নহয়। টাইবোৰত পেণ্ডেল বিলাক বৰ ধুনীয়াকে বনাই, বৰ ধুনীয়াকে বিশাল বিশাল বনাই।
আহিবা তে এইবাৰ গুৱাহাটীত কিয় নাহিবা আহিবা তুমি চাবলে। আমি একেলগে চাম দিয়া।
অঁ, মই ভাবি আছিলোঁ। মই আগৰ বাৰে যাম বুলি ভাবি কিন্তু এইটো সময় নিমিলে আৰু এইকাৰণে যোৱা নহ'ল। এইবাৰ যাম বুলি ভাবিছোঁ আৰু। এতিয়া তোমালোকক লগ পালো যে যামেই দিয়া।
অ শুনা না। মোৰ প্ৰশ্ন আছিল।
এতিয়া কোৱা চোন বাৰু?
মই ম মই ভাবিছোঁ মই জানিব বিচাৰো তুমি জানা নেকি? দুৰ্গা পূজা কিয় হয়, কেতিয়াৰ পৰা হয়, কিয় হয় কেনেকে হৈছে মানে এইটো মোৰ মই ইমান ভাৱা নাই কিয় কথাটো।
আচ্ছা, দুৰ্গা পূজাৰ কথাটো ক'ব বিচাৰিছা ন'? মই মানে এনেকুৱা শুনিছিলো আৰু ইউটিউবত শুনিছিলো, ইউটিউবত শুনিছিলো তাৰপিছত অকণমান হেৰি টো বিষয়ে মানে, মই ইনষ্টাগ্ৰামত চালো তাৰপিছত মই অকমান সেই ফল বিচাৰ কৰিলো আৰু অনলাইনতে। সেইবোৰ চাইছোঁ মই। এই যেনেকুৱাে কিবা বোলে এটা অসুৰ আছিল বোলে। একবাৰে ত তলত যি মাৰি পেলাই ন' ত্ৰিশূলেদি? এইটো অৰ্থৰ নাম আছে তোমাৰ হেৰি মহিষাসুৰ।
অঁ।
এই মহিষাসুৰক মাৰিছিল বাবে দুৰ্গা মাৰ আৰু এটা নাম হ'ল মহীসুৰৰ মৰ্দিনি। মহিষাসুৰমৰ্দিনী নামটো এনেকুৱাকে ওলোৱা নাই। মান, আগতে এই শিৱ বাবাৰ পাই না কিবা ব্ৰহ্মাৰ পাই কিবা তাৰমানে আশীৰ্বাদ পাইছিলে আৰু। যে কোনো দে ৱে মানে তেওঁক মাৰিব নোৱাৰে। ত ' সেইকাৰণে তেওঁৰ অত্যাচাৰ বহুত বাঢ়িলে। দেৱবিলাকক শান্তিত থাকিব নিদিলে ত' তাৰপিছত তোমাৰ বহ্মা তাত গ'লে, ব্ৰহ্মা তাত গৈ কিনে ক'লে যে এনেকুৱা এনেকুৱা অসুবিধা দি আছে, তেওঁক মাৰিব লাগিব। ত' তাৰে পিছতে মানে চব দে--ৱে মিলি তেতিয়া তোমাৰ হেৰি মানে, নিজৰ উৰ্জা শক্তিটো দি মানে এটা দেৱীক মানে, সৃষ্টি কৰিলে আৰু। সেইটো তোমাৰ হ'ল দুৰ্গা মা। তাৰপিছত বেলেগ বেলেগকে মানে, চবে মানে বেলেগ বেলেগ অস্ত্ৰ দিলে। যেনেকুৱাকে ধৰা তোমাৰ শিৱ বাবাই তোমাৰ ত্ৰিশূলটো দিলে। তাৰপিছত তোমাৰ ব্ৰহ্মাই এই কবচ কুন্দৰিটো দিলে তাৰপিছত তোমাৰ হিমালয় যুজ্ঞ আছিলে ন'? হিমৰ তোমাৰ এই সিংহটো দিলে। তাৰেপিছত বিষ্ণুৱে তোমাৰ হে চক্ৰটো দিলে। তেনেকুৱাকে আৰু বহুত যি তোমাৰ অস্ত্ৰবিলাক আছে ন' মাৰ তাত মানে যোৰ বেলেগ বেলেগ দে দে দিছে আৰু।
আচ্ছা' তোমাৰ বেলেগ বেলেগ দেৱতাই বেলেগ বেলেগ অস্ত্ৰ দিয়া গৈছে। সেই হিচাপে তোমাৰ সেই তাতে মানে তেখেতৰ শক্তি বাঢ়ি যায় আছে।
অঁ' সেইটোৱে কৰি আছিলো। তাৰে পিছতে তোমাৰ ৰবা হেৰি কালি দুৰ্গামা যিটো আছে ন' দুূৰ্গা মাৰ মানে তেনেকুৱাকে উৰ্জা শক্তি তেনেকুৱাই বাঢ়িলে মানে আগতে কিবা এটা যুদ্ধ হৈছিলে। হেৰি যুদ্ধত মানে আগতে কিবা তৰৱালে দি এই তেনেকুৱাকে কিবা কিবি যে লৰি আছিলে তাৰ পিছত ত্ৰিশুলটো ওলাই কিনে এবাৰতে সোমাই দি তাৰপিছত মহিষাসুৰ আছে তাৰ পৰা আৰু এটা মহিষু ওলালে। মহিষটো ওলাই কিনে আৰু তেওঁক যুদ্ধ কৰিবলৈ গ'লে সেই তো আৰু চিংহই আহি কেনে তেওঁক মাৰি পেলালে। আৰু তাৰে লগতে যে কোৱা কাৰ্তিক বাবা গণেশ বাবা সেইবোৰ থাকে। সেইবোৰ জানা নেকি কিয় থাকে? মাৰ লগতে, সেইটো মইয়ো নাজানো বাৰু সেইকাৰণে সুধিছিলোঁ।
অ', মই ইমান মানে ইমান মই মানে বেছি ইমান মোৰ কাহিনীত ইমান সেয়া নাই মোৰ। মই ঘূৰাটো বেছি ভাল পাওঁ আৰু। সেই ল তোমাৰ দুৰ্গা পূজাত পেণ্ডেল বোৰত যে তোমাৰ মেলাবোৰত বহে।
উমঁ'।
আৰু তোমাৰ যন্ত্ৰ থাকে, তুমি যন্ত্ৰবোৰ উঠিব পাৰা তোমাক ৰাইড সেৱা কৰে। ঘূ ঘুৰে চাৰে সেইবোৰত সেইবোৰ কৰি ভাল লাগে মোৰ। তুমি কৰি পাইছা তুমি যে এইয়া চকৰিটো উঠি পাইছা?
নাই, ইটো ইমান ঘূৰাই মোৰ মাথা ঘূৰাই যাব ন' এইকাৰণো কেতিয়াও উঠা নাই ভয় লাগে এইটো চাই কিনে।
তোমাৰাতে উঠিবা না, তোমাৰ প্ৰথমে একদম প্ৰথমতে তোমাৰ অঁ অঁ' সেয়া নাথাকে আকৌ সাৱধানে নাথাকে ইয়াতে তোমাৰ চেফটি বা সাৱধানা একো নাথাকে। আকৌ বেল চেল নাথাকে তুমি দুটা মানুহে ভিতৰৰ পৰা ঘূৰাই থাকে এইটো। এটো নিজৰ মানুহে এহেতে প্ৰায় একেনে বহুত স্পীডত ঘোমাই বইটো পুৰা একদম মানে ঘূৰি থাকিব ঘূৰি থাকিব মাথাও ঘূৰাই যদি একবাৰ তুমি লাহে লাহে শ্লো যেতিয়া লাহে লায়ে আ, তোমাৰ ধৰ লাহে লাহে হৈ যাব ন'। তেতিয়া তুমি চাবা একদম এইটো তপৰলে যেতিয়া একদম মানে ওখ-ওখ চাইদ যেতিয়া পাব এইটো বস্তুটো, তেতিয়া তুমি তাৰ পৰা তুমি সুন্দৰটোছ সুন্দৰ্যটো চাই বৰ ভাল লাগে।
ভালেই লাগে এইটো। তুমি বাৰু কালি পূজাটো ভাল নোপোৱা নেকি?
কালি পূজা।
হুম?
কালি পূজা কিয় ভাল নাপাম আৰু তোমাৰ তোমাৰ ইমান পতকা বম চম তোমাৰ ফুটাব পাৰি। সৰুতে মানে তো, সেয়া কাল দুৰ্গা পূজাৰ পিছত কালি পূজা আহিব। এতিয়া আৰু মানে মজা। এই তোমাৰ আগতে পোৰা সাততা চ'ব বম ধু বম চম ওলাই বিক্ৰী কৰা আৰম্ভ কৰি দিয়ে। এটো তোমাৰ কালি পূজা দুই তিন পাঁচ ছয় দিন আগত না দহদিন মান আগতে বিক্ৰী কৰা আৰম্ভ হৈ দিয়ে। মাক মই অশান্তি দিওঁ। মা লাগে লাগে এথা লাগে মায়ে এটা কি কয় দছ পোন্ধৰ টকা দিয়ে মই এক পাত্তা এটা কিনি আনো। চি, মিৰ্চি বমটো যে থাকে যে, এই টোৱে এতিয়া ইটা মিৰ্চি বমটো এক পাত্তাই আছে পইচা মাইটো বাৰ টকা পোন্ধৰ টকাই দিলে। এক পাত্তাটো মই দছদিন এতিয়া চলাম। এতিয়া তাৰে পিছত আৰু কিনি দিব পিছত বেছিকে কিন্তু ইয়াৰ আগত নিদিয়ে। কি কৰো মই তেপ এক পাত তাতো এটা এটাকে গোটেই খুলি লওঁ। খুলি কেনে অলপ অলপ ফুটাই থাকো। ফুটাই ফুটাই লাহে লাহে বো শেষ হয় সেই তেতিয়ালে মানে দেৱালী দিনটো আহি যায় তেতিয়া আৰু আগতে আৰু হাল্লা কৰো মাক যে লাগে লাগে। বম লাগে, বম লাগে। তে, মায়ে অলপ অশান্তি পাই কেনে দি দিয়ে বেছিকে। এই আলু বম, মিৰ্চি বম, এই কলগাছ, চকৰি। এইবোৰে আৰু ফুতাই কানে ভাল লাগে। সৰুতে ভাল এতিয়া ফুটোৱা কম হৈছে অলপ আগতকে। যিতেটো ডাঙৰ হ'লো অলপ। আগৰ দিনত সৰুতে বৰ ভাল লাগিছিল।
ময়ো কিন্তু তেনেকুৱাই কৰিছিলো মইয়ো তেনেকুৱাই কৰিছিলো পঢ়ি কেনে ভাল লাগিছে এই আহ কাৰণ উ কাৰণ মই আগতে মানে কি আছিলে আগতে মই বম ফুটাতো বহুত ভয় পাইছিলো ভয় পোৱাৰ পিছত তাৰপিছত মই মইপনি ছেভেন এইটৰ পৰাই ফুতোৱা ধৰিলোঁ আৰু তাৰপিছত মই যাওঁতে যাওঁতে ইলেভেন টুৱেলভ মান যেতিয়া পালোঁ আৰু তেতিয়া মই ভালকে ফুটাব পাৰিছো তাতে মই মানে এই আলু বম যিটো থাকে ন ডাঙৰটো খুজিলেও নিদু বুলি কয় এইটো মই তেতিয়াহে ফু-ফুতাইছিলো। তিন ডিগ্ৰীত উঠিলো আৰু তেতিয়া ত ইমান নাযায় আৰু বিশেষকে কেতিয়াবা মানে একদিন এটা ফুটালো। হলেও বেলেগৰ ফুটাও নাযায় এতিয়া আৰু, ইচ্ছা নকৰে।
হয়, হয়। দিয়া দিয়া। এইবাৰ দুবজাত আহিলে তুমি বেলেগ মানে দেৱালী ক আৰু কালি পূজাত ফুটাম দিয়া আমি অলপ অলপ বম।
অ', দিয়া ঠিকে আছে। তোমাৰ লগত কথা পাতিলোঁ ভালেই লাগিল দিয়া।
অ দিয়া